হয়।
এ নক'ব আৰু দিয়ক। ভালে বোলে আছো আৰু, এতিয়া ইনজেকশ্যন লৈ আহিলোঁ।
হয়, কি বেমাৰ ভাল হোৱাই নাই নেকি?
নাই, ভাল হোৱা নাই।
হয় নেকি।
উম, এদিনত দুটাকে ল'ব লাগে।
হয়।
উম, তিনদিন ল'ব লাগিব।
হয় নেকি, এতিয়া খোৱা বোৱা কৰিব পাৰিছা নে নাই?
খোৱা বোৱা, খোৱা বোৱা খাইছোঁ।
হয়।
উম' খালি সেয়াই আৰু তিনিটা লৈয়ে লওঁ নহ'লে বেছি হৈ গ'লে বেছি হৈ যাব।
অ' অ' তাত যদি ডক্তৰে ল'ব দিছে ল'ব দি ল'বই লাগিব নহ'লে বা আকৌ বেছি বেম
উম।
বাহিৰত থকা মানুহ যেতিয়া এতিয়া কাম কৰা মানুহ।
উম' কোম্পানী ছুটি ল'ব দিছে।
অ' দিব নেকি ছুটি?
ক'ব লাগিব, দিবনো ক'ত কোনেনো ছুটি দিয়ে।
অ'।
ক'ব লাগিব।
এতিয়া খা খোৱা বোৱাটো কি খাব দিছে?
খোৱা বোৱা চিকেন খাব দিয়া নাই, নন ভেজ খাব দিয়া নাই কি টো হেৰি কণী খাব দিছে। উইকনেছ হয় ন, উম' কণীৰ শক্তিৰ কাৰণে খাব দিছে। বাকী এইবিলাক উম' খাব দিয়া নাই।
এতিয়া বেজিহে মাৰিব দিছে, আৰু বই চৰি দিয়া নাই?
নাই সুধিছিলো, বেজি টেবলেট খাব লাগিব সেনেকে কৈছে। নাই বেজি ললে টেবলেট নখালেও হ'ব।
টেবলেটকে দিয়া হেতিন, বেজিটো সদায় কিমান লব যাবা?
দিন হ'ল খালো ন, কিন্তু একো আচৰে নহল। জ্বৰ হয়, ৰাতি হলে জ্বৰ হয়, সেইকাৰণে বোলো বেজি লৈ লওঁ।
হয় নেকি?
অ।
উম' টেবলেট যিটো, ধৰি লওঁ কিমান সময়ত ল'ব দিছে?
ৰাতিপুৱা এটা, আবেলি এটা।
অ' এতিয়া ছটা আছে আৰু।
এটা হ'ল আৰু এটা লৈছিলো কিন্তু কন্টিনিউ নহলে বোলে। আকৌ মাজতে ব্ৰেক ললে, আকৌ কণ্টিনিউ হৈ গলি।
অ' এতিয়া আকৌ সেইটো নকৰিবা নহলে আৰু। কিমান দূৰ যাব লাগে?
যাব লাগে, বিশ মিনিট মান লাগে খোজ কঢ়িব লাগে বহুত। আমাৰ অ ঘৰ পাই স্কুল, আছে স্কুলৰ পৰাও বাটলৈ। তালে এশ টকা লাগে।
হয় নেকি?
অ।
পইচাটো মানে বহুত বেছি লয় আও।
উম' অ'তত এশ টকা লয়। এশ টকা পককৈ তাতে আৰু এশ টকা দিলে এ দুশ টকা দিলে বেজি এটা সমানে হ'ব।
হয় নেকি, হে অ খোজ কাঢ়ি গলে নহয় দে যদি মাথা চাথা নুঘূৰাই, খোজকঢ়িয়ে যাবা। এক্সাৰচাইজ হ'ব-
মাথাতো ঘোৱাই বোলো থাকক।
ৰাচ হেৰি অঁ স্বাস্থ্যৰ কাৰণেও ভাল। এতিয়া দূপৰিয়া কি খালানো?
দুপৰীয়া- এ লগৰ দুজনী আহিছিল ৰুমত কি বনাইছিল- জানো কিবা কলৰ চিপছ বনাইছিল আলুৰ চিপছ বনাইছিল- অঁ অঁ কল কেঁচা কল।
অঁ অঁ!
কেচা কল গোল গোল কে কাটি ভীমকল নহয় এইটো কি বুলি কয়। কি কল জানো তো যা অঁ কাজকল অঁ কাচকল।
কল কেনেকে বনাইছে মানে?
কাচকল টো বাকলিটো গুচাই গোল গোল কে কাটি তাৰ পিছত বে- বেচন বেচন দি পেলাই বনাইছিলো।
অঁ বেচন দি মানে তেলত দিছে আও-
অঁ ৰিফাইনত ভাজিছে অঁ।
অঁ হেৰি মচমচীয়া হৈছে নে?
অঁ মছ মছিয়া।
অঁ আমি খাই পোৱা নাই বাৰু এনে ভাল লাগিছে নে নাই?
ভাল লাগিছে মই আলুহে খাইছোঁ ইমান খোৱা নাই।
ন কাচকলটো খাব লাগে এতিয়া তোমাৰ বেমাৰ হৈ আছে নহয়। কাচ কলটো খালে বহুত ভিটামিন আছে কাচ- কলটো খাবা সেনেকে তেলত দি নহয় দাইলৰ লগত দি খাবা। নহলে তৰকাৰীৰ লগত দি পেলাই খাবা।
যেতিয়া চেলাইনটো দিছে- চেলাইনটো দিয়াৰ সময়ত ইমান পেটৰ বিষ হৈছে ইমান পেটৰ বিষ-
হয়ঁ।
একদম মানে আও তাৰপিছত আকৌ কমাই দিছে তেতিয়াহে ভাল হৈছে। এতিয়া আকৌ পেটটো বিষাই আছে।
চেলাইন যে দিছে হেৰি কত হস্পিতেলতে লৈছে নে আৰু হেৰি ৰুমতে লৈছা?
নাই নাই হস্পিটেলতে লৈছোঁ।
অঁ অঁ তাত কি হেৰি ওৱান। অঁ বাইদেউহঁত তাতে থাকেই তাৰমানে না হেৰি- বেলেগ-
প্ৰাইভেট ন প্ৰাইভেট ডক্তৰে থাকে।
অঁ হয় নেকি?
উমঁ!
অঁ লগৰ গোটেই কেইজনী গৈছে নে তোমাৰ লগত।
এজনী গৈছে কালি- এজনী গৈছে কালি যাব পৰহি পা মই অকলে যাব লাগিব আও। ষ্টাৰ্টিঙত যাব লাগিব। পিছত ৰাতি মই অকলে যাব লাগিব সি তাই কৈছে কোম্পানীত- তে গুচি আহিবি অকলে অকলে থাকিব নালাগে ৰুমত।
অঁ!
কিন্তু টোপনি খটি হলেওঁ বেজী বিলাক লৈ টোপনি খতি কেনেকে থাকিম।
হয়, অ'।
উম।
আকৌ তোমাৰ আকৌ টোপনিও নাহে যে, আকৌ সেইটোহে দিগদাৰ টোপনি আহিলে ভাল হ'লহেঁতেন। এতিয়া সক, কোম্পানীত যাব গ'লে। আ হেৰি আকৌ হেৰিটো কেতিয়া, বেজিটো কেতিয়া ল'বা আকৌ নহ'লে?
মানে আমাৰ নাইট শ্বিফট ন'।
ৰাতি, অ' ৰাতি ডিউটিহে আছে তোমালোকৰ হয়।
অহ'।
হয়, বেজিটো লৈ মানে তেতিয়া হ'লেও কোম্পানীত যাব পাৰিবা, সেইটো কৈছে আৰু।
সেইটোয়ে কিন্তু ইমান সহজ নহয় নহয়, বেজি লৈ লৈ। সদাই গাটো ভাল নালাগে ন।
অ', অ', অ' আকৌ টোপনি ক্ষতি কৰিলে আৰু বেছি বেমাৰ হ'ব, নালাগে দে। এ চাৰিদিন ক্ষতিয়ে হয়, আৰু টোপনি ক্ষতি কৰিলে তেতিয়া, টোপনি এতিয়া ধৰিলে প্ৰথমতে নাহিব, পিছতো টোপনিটো আহিব। অকলে আকৌ ভয় কৰিবা নেকি? নহয়, অকলে থাকিলে ভয় কৰিবা নেকি বোলো?
কি কৈছে?
অকলে থাকিলে হেৰি ৰুমত ভয় কৰিবা নেকি?
ভয়ে লাগে, ইমান ভয় লগা বুলি নহয় আৰু ৰুমত কি আৰু। তথাপিতো মানে অকলে টোপনি নাহে।
অ' সেই
দি, তাঁত আকৌ নাইটত নুশুলে বেয়া হ'ব নহয়।
তাত এতিয়া শুব জাগা নাই।
আছে, কিন্তু কিনো ছুটি দি দিব ন, শুব তাত যাই পেলাই শুব গ'লে। ভাল নহ'ল। নিদিব।
অ' তাতে নহ'লে আহ ফুৰিবা অকমান।
উম।
তাত ৰখা, হেৰি খোৱা বোৱাও দিব তোন, তাত এতিয়া হেৰি ৰাতি কি খাব দিব।
নাই ৰাতি খানা ভাল নহয়। ৰাতি খানা ভাত দিয়ে, কিন্তু সেই ৰঙা ভাত দিব, লেমন ৰাইচ দিয়ে। বাহ, উম, বা। না নীম পাত দি পোলাৱ, কাৰি পাত্তা দি পোলাৱ ভাত বনাই, সেইবিলাক খাব নোৱাৰি ন'। নাইট চিপটোৰ ভালা, খানা ভাল নহয়।
নিম পাত নহয় নেকি, নৰসিংহ পাতে দিয়ে।
অ', অ' কাৰি পাত্তা মানে নৰস
অ' নীম পাত দিলে মানে কি, হেৰি নীম পাত দিলে সেয়া তিতা আহিব আকৌ, নিমপাত নহয় সেইটো নৰসিংহ পাত নীম পাতে নৰসিংহ পাতটোৱে মানে একে নিচিনা দেখিবৰ কাৰণে। উম, কিন্তু দুইটা সোৱাদ, দুইটা সোৱাদ বেলেগ বেলেগ নীম পাত
মানে অসম উম, মানে নীমপাত বুলিয়ে ক'লো কা কাৰি পাত্তা মানে কি নৰসিংহ পাততো অসমীয়াত আহাই নাই মোৰ।
অহ'। নহয় নহয় নৰসিংহ তাত মানে সেইটো নেখালে ভাল। সেই সেইবিলাক মানুহৰ দেখিছে উম, কিমান স্বাস্থ্য পাতি ধুনীয়া হৈ থাকে। সেইবিলাক খাব পাৰিলে ভাল, খাব নোৱাৰিলে ধৰিলে অ, খাব পাৰিলে নিজৰ স্বাস্থ্যৰ কাৰণেই ভাল।
হাতখন মানে খুলি দিয়া হয় ভাল আছিল কিন্তু হাতখন বহুত কিট কিত আছে হানি থাকে খু মানে পুচুৱাব নোৱাৰো হাতখন।
কিহত দিছে মানে?
হাতত দিছে।
হে হাতৰ কিলা কনিৰ ওচৰত নে না হেৰি হাতখনৰ ওপৰতে দিছে?
হাতখনৰ ওপৰত।
অ। চুলি টুলি চুলি বান্ধি চুলি বান্ধিব লগা হ'লে চোন দিগদাৰ হ'ব মুৰটো আচুৰিলে।
অ, হাতখন হেৰি কৰিব নোৱাৰাও নহ, য় পুচুৱাব নোৱাৰো নহয়।
অ, হানি হানি ৰাস্তাকে হানা যায় যে। অ, চেলাইন যে এটাতে দিয়ে ধৰি লওক বেমাৰ হ'লে এটাই হানি দিয়ে। উম, আমাৰ ইয়াত সেনেকুৱা ধৰি লওক এতিয়া বেছি দিলেও তাত সানি সেনেকে দি থৈ দিয়ে।
অ', মানে সানিব লাগিব ন ক'ত ক'ত দিব ইমান?
অ।
হাতত দিব দুখন হাতত দিলে দুটা টিকাত দিয়ে তাৰপিছত দু-দু দুখন ভৰিত দিব লাগিব।
সেই কাৰণে চাগে।
অ, সেইটো কাৰণে নহলে সদায় হানিব আকৌ উম, হানিলে কষ্ট লাগে না।
উম, মই কৈছিলো মানে খুলি দিয়ক বুলি কৈছে নালাগে ভাল হৈ যাব। বুলি কৈছে।
অভ্যাস নাই যে সেইটো কাৰনে।
উম, বা বিষাই থাকে একদম বিষাই আছে এতিয়া। মানে হাতখন কুচুৱাব নোৱাৰো বাকী
এটা বস্তু যেতিয়া হানা হৈ থাকিব সেইটো বিষাবই আকৌ। খোৱা বোৱাটো ভালকে কৰিবা হয়, এতিয়া অলপ সহ্য কৰা আৰু। তিনদিন সহ্য কৰিব লাগিব নেকি?
উম।
অ', উপায় নাই বেমাৰ হ'লে কি কৰিবা? এতিয়া হেৰি ঔষধ খিনি খোৱা বোৱা ভালকে কৰিবা।
হৈ যাওক নহ'লে ভাত খাও গৈ মই।
অ, হ'ব দে।
অ', অ'।